হেল্ল' অ' শুনি আছা?
অ', আছো।
অ', কি খবৰ?
আছো ভালে, তোমাৰ?
আছো আছো। অ', বাকী ভাত পানী খালা নে কি?
খাই আছে, তোমালোকৰ?
আমাৰ ময়ে বনাই আছো ৰবা।
আহ কিয় মা নাই নে কি?
আছে মা মানে অলপমান বিজি হৈ আছে।
অ', ঠিকে আছে দিয়া মাজে মাজে বনাব লাগে।
অ', আৰু আলহী চালহী আছে বাকী তুমিতো গম পোৱাই বিয়া বুলি দাদাৰ।
অ', কেতিয়া এনে মানে শুনিছো তোমাৰ দাদাৰ বিয়া কিন্তু নাজানো কেতিয়া!
অ', অহা মাহত।
হয়, নেকি কেই তাৰিখে?
উম, অহা মাহৰ বিশ তাৰিখ।
অ', ভালেই চোন।
অ',।
ছোৱালী ক'ৰ।
ছোৱালীয়ে ওচৰৰে বেছি দূৰৰ নহয়।
অ', ভালেই চোন তে
উম, তাকে বোলো ফোন কৰো বিয়াত অলপমান মানে জনাই থওঁ আৰু মাতিবতো যামেই বাৰু ঘৰত
অ',।
কাৰণে আৰু
অ', এনে এতিয়া বাকী যোগাৰ চোগাৰ কৰি আছ নে নাই।
অ', যোগাৰ হৈয়ে আছে ৰবা মানে এতিয়াতো আৰু শেষে নহয় যিমান যোগাৰ কৰি হেল্ল'।
অ', সেইটোতো হয়ে।
উম উ চবফালে মিলাব লগা হৈ আছে আৰু।
অ', আছে চাগে এতিয়া আলহী চালহী বোৰ আহ আহিয়ে আছে চাগে গাঁৱৰ। মানুহবোৰ।
আছে দুই এজন আহিছে গাঁৱৰ পৰা আৰু বাকী এনে খবৰ লোৱা মানুহ আহি আছে বিয়াৰ ওচৰৰ পাজৰৰ এনেকুৱা
অ',।
তাকে।
উম।
বোলো লগৰ কি কৈছা।
এনে ছোৱালীৰ ঘৰত কোন কোন আছে?
ছোৱালীৰ ঘৰত আহহঁতৰ দুজনীয়ে ছোৱালী।
অ', এজনী সৰু জনী নে ডাঙৰ জনী।
ডাঙৰ জনী।
অ', ঠিকে আছে চো।
উম। সেই আৰু। বলো লগৰ বিলাক এটা দুটাকে ফোন চোন কৰি জনাই থওঁ আৰু।
অ'।
নহলে আৰু যদি সময় চময় নিমিলে আহিব নোৱাৰিলে আৰু বেয়া লাগিব নহয়।
হয়।
উম।
তোমালোকৰ ঘৰত চবৰে ভাল নে মই বহুত দিন তোমালোকৰ ঘৰত যোৱাই নাই।
ন আছে আছে ভালেই আছে তোমাৰ কথা কৈছিল ৰবা সেইদিনাখন মোৰ ঘৰত মই ক'লো সিহঁত দাদাৰ বিয়া তাতে চাগে ব্যস্ত হৈ আছে।
অ'।
তেনেকে ক'লে আৰু ক'লে কিবা মাতি অহা নাই নেকি মাতি সিদিনাখন ফোন কৰিছিলে এবাৰ।
অ', অ', যাম, যাম মাতিব যাম।
অহ। বাকী এনে মা দেউতাৰ কি কৰি আছে এতিয়া
মা দেউতা আছে আৰু এনেই মানুহ চানুহ আহি আছে আৰু কথা বতৰা পাতি আছে।
অ', বিয়া বিয়া লাগিছে আৰু গাত।
উম লাগিছে বজাৰ চজাৰ কৰি আছোঁ কাপোৰ কানি আধা আধি হল আৰু। আৰু আছে কিনিব তুমি নহ'লে ওলাবাচোন মোৰ লগত মোৰ কেইযোৰ মানে কিনাই নাই।
হয় নেকি, হ'ব দিয়া যাম, কেতিয়া যাবা?
অ তোমাৰ যেতিয়া সময় হয় মোক কবা।
উ একেদিনো মই বাৰু ঘৰতে আছো, তুমি মোক ফোন কৰিলা জনাই দিম মই।
উম উম ঠিক আছে নহ'লে আমি পৰখি যাম।
অ হ'ব।
উম। মানে অ ফেঞ্চি যাম।
অ এনেই জোৰণ কেই তাৰিখে?
জোৰণ হেৰি তাৰিখে নেকি ওঠৰ তাৰিখে। অ জোৰোণত যাব আমাৰ ওচৰৰ মানুহ-চানুহ যাব আৰু ঘৰৰ গাঁৱৰ কোনোবা কোনোবি যাব আৰু।
তাৰ ভনীয়েকে তুমিতো আৰু ভালকে সাজি-কাছি যাবা।
অ যাবতো লাগিবই। তুমি আহিবা কিন্তু। জোৰনাত।
যাম বাৰু মাটিচা যিহেতু যাব
অ তোমালোকৰ মাহঁতকো ক'বা জোৰোণাত যাব লাগিব বুলি।
অ অ হ'ব এনেও মাতিব আহ মাতিব আহিবা নহয় তেতিয়া কবা আকৌ।
হয়তো বাৰু আমিতো যামেই বাৰু মাতিব তুমিও কৈ থবা।
অ মই কোৱাটোতো কমেই বাৰু।
উম। বাকী তোমাৰ বিয়া-চিয়া কেতিয়া?
মোৰ
অহ।
আগতে তোমাৰখন পাতা তাৰপিছত মোৰখন পাতিম দিয়া।
আমাৰ আৰু কিমান বিয়া আৰু এখন হৈছেহে আৰু মোৰ দেৰি আছে।
উম হৈছে এ দিয়া। মোৰো দাদা আছে নহয় মোৰো দাদা বিয়াখন খাই লোৱা আগত।
তোমালোকৰ দাদাই কেতিয়া বিয়া পাতিব?
কেতিয়াবা পাতে এতিয়া গম নাপাও নহয়।
অ ছোৱালী-থৱালী নাই, ঠিক হৈ থাকা নাই?
আছে চাগে তাৰ কোৱা নাই বাৰু বৰ্তমান ঘৰত।
উম উম। সোনকালে কথা-চথা সেইটো বাৰু হয় বাৰু, কথা-চথা পাতি ল'ব দিবা আৰু ঘৰত।
উ তাকে।
এতিয়া আৰু টেনচন নাই আৰু।
এনে ক'ত হব তোমাৰ লগত দাদাৰ বিয়া?
ভবন নহয় ঘৰতে হ'ব আমাৰ মানে জোগা আছে বহুত।
অ।
তুমিতো দেখা পাইছাই।
অ দেখিছো নহ'লেও আৰু মানে সুধিলো আৰু।
নাই নাই ঘৰতে।
ঠিকে আছে মানে এতিয়া বাকী সেই কেতিয়া মানে আহিব তোমাৰে এইটো কি কয় ডেক'ৰেচন কৰিবলে।
আহিব আৰু এসপ্তাহ আগত। ৰভা দিয়া মানুহ এসপ্তাহ আগত আহিব।
অ।
এনেকুৱা আৰু কাম-চাম কৰা মানুহ লাগি আছে।
উম, ঠিকে আছে। এখন বিয়া বলে আৰু তোমাৰ বিয়াখন আহিব।
তাকেহে আৰু।
তুমি দৰা, চৰা, চাই থৈ দিছা নেকি।
নাই, নাই। তোমাৰ আছে নে নাই পিছে। তোমাৰ ই এটা যে আছিলে কি হ'ল?
এ, নাই ভাল মানে ইমান ঠিক নহয়।
অ, সেইটোৱে।
উম, ভাল লাগিলে, ভাল লাগে দিয়াচোন মানে। ভাল হলে, ভাল লাগে।
অ, আৰু ঠিকেই আছে। দিয়া যদি মানে ভাল যদি যদি নহয়, আগতে যদি গম পাই থ, তেনেহ'লে ঠিকে আছে, পিছত আৰু গম পোৱাতকৈ বেয়া পোৱাতকৈ
টো, হয়য়।
এতিয়াতো অপচন আছে, পিছতো অপচনো নাথাকে।
অ, সেইটো হয়, পাছত কি কৰিম সেইটোৱে। এতিয়া চাম ভাল চাওঁ কি হয়, এতিয়া ঘৰৰ পৰাই চাই দিয়েনে নিজে চাওঁ।
উ, উম।
তুমি কি কৰিম বুলি ভাবিছা।
নাই তেনেকুৱা মানে কি আৰু যদি আৰু এনেওতো মাহঁতে চাই দিলেতো মানে জানাইচোন আৰু আজিকালি মিলিবই নোৱাৰি।
সেইটোতো হয়ে বাৰু।
আজিকালি মানুহ ধৰিবই নোৱাৰি ত' নিজে চাই ললে ভাল এতিয়া মানে। গম পোৱা যায় আৰু নেচাৰ বিলাক কেনেকুৱা কি হয়।
আছে মানে সেনেকুৱা আৰু মানে, মানে বিয়ালৈকে যাব পৰাকে বৰ্তমান হোৱা নাই আৰু।
আচ্ছা, আচ্ছা। ভাল, ভাল হ'লে তে ভালে হ'বচোন যদি ভাল আৰু।
তাকেহে অলপমান আৰু চালি, জাৰি চাব লাগিব।
চাবা, চাবা এনো আজিকালিৰ দিনত চালি জাৰিয়ে চাই কেনে সেই হ'ব ব, লাগে।
উম।
যি, যু, চি আছে, আজিকাললে, ছোৱালী দেন যোৱাচোন বেছি।
একো নকবা আৰু চ'ব একে হৈছে ল'ৰা, ছোৱালী।
উম।
কৰ'ৰবাত যদি ছোৱালীজনী বদমাছ কৰ'বাত আকৌ ল'ৰাট বদমাছ।
এনে কি বনাইছা ভাতৰ লগত?
হাতৰ লগত অ, মা, মাংসই আছে বেলেগ আৰু এনেকে কিবা, কিবি বনাইছে মই মাংস খিনি বনাই আছো।
অ'। এনে কিমান খিনি আগবাঢ়িলে।
আ, পাৰিছে মানে চেভেন্টি পাৰ্চেন্ট মান হৈছেই দিয়া।
অ'।
থাৰ্টি পাৰ্চেণ্ট আছে আৰু। আৰু এমাহ আছে যিহেতু আৰু।
অ', অ', এনেই কি কৰিছে দাদাই তোমাৰ এতিয়া?
দাদা ত হেৰি দাদা যোৱাবাৰ চাকৰি পালে নহ।
হয় নেকি? অ', কামৰ পৰা আহি পালি নে নাই আহা?
দাদা আহি পালে চাগে, এতিয়া আৰু কৰ'বাত ওলাই গ'ল নেকি মানে কিবা কামত কিবা কিবি চাগে এয়া পেণ্ডেলৰ কথাই পাতিব কৈছে চাগে
উপকাৰে
উম,
কেনে তুমি কিবা কাম চাম লাগিছ নে নাই?
কি কাম কথা কলা?
মানে নে ঘৰৰ কাম বা কিবা অফিচ চফিচত সোমাই চালে নাই?
অ', কৰি আছো মই আগৰ জপটোৱে কৰি আছো
অ',
তুমি কত কৰি আছা এতিয়া?
মই বৰ্তমান এই তোমাৰ হেৰি কৰিব লাগে তাৰ মানে, তোমাৰ এই যে থাকে যে যে বাজাজ যে
উম, উম,
মই তাতে কামত আছো
অ', ঠিকেই আছে, বাকী চেলাৰী টেলাৰী ভালনে?
উম, ভালেখিনিয়ে দিয়ে চলিব পৰা আৰু
উম, উম, সেয়া আৰু হাত খৰচ
আহ সেইটো হয় এতিয়া ঘৰৰ পৰা কিমান খুজি থাকিবা আৰু
হম,
বাকী বিয়াখনতো চাগে বহুত পইচা খৰচ হ'ব? উম,
অলপমান ময়ো মোৰ ফালৰ পৰা কিবা দিছো আৰু।
অ', ঠিকে আছে, নাই মিলি দিলে ঠিকে
উম, ইমান নহয় আৰু মই জানেই আৰু মই যিমান খিনি পাৰো আৰু সৰুকে
উম, ঠিকে আছে।
বাকী, তোমালোকৰ ভাত- চাত বনালে নে নাই?
বনাই আছে।
আহ, আজি কি বনাইছে?
আমাৰো মাংস বনাইছে নেকি?
অ - অ - অ
হম- হম,
বাকী, তোমাৰ হেৰি লগৰ - চগৰ আছে নে নাই? মানে আগৰ যে আমাৰ স্কুলৰ কলেজ জৰ
অ, ' আছে - আছে। মানে কিছুমানৰ লগত কন্টেক তোমাৰ নাই ধৰি লোৱা কিছুমানৰ চিম - তিম ব বদলাইছে নেকি?
উম, উম,
তাৰপাছত, তোমাৰ আৰু কেইটামান আছে।
হেল্ল'
কোৱা
কিবা কৰি আছা নে কি?
মই খোজ কাঢ়ি আছো।
অ', অ, '
ভাত বনোৱা হ'ল নে কি?
অ, হ'বই আৰু, বেছি নাই।
অ,
তে বিয়াত বোলো আহিবা আৰু, মানে মই যাম মাতিব মাওঁ যাব।
উম, উম, যাম, যাম।
উম,
নিশ্চয় যাম, কেলে নাযাম।
আৰু তুমি পৰহি তেনেহ'লে আহিবা ওলাই?
উম, উম হ'ব।
বজাৰত যাম।
উম, উম হ'ব।
উম, তাকে।